কবালৈ গৈছিল ন', আহিল নেকি?
আহিলোঁ আহিলোঁ।
অ' ক'ত গৈছিলি?
এই গৈছিলোঁ এফালে।
অ' মই তো- মই তাৰমানে তহঁতৰ ঘৰলৈ গৈছিলোঁ। তাৰপৰা মায়ে ক'লে নাই বোলে, ক'বালৈ গ'ল।
অ'।
মই তই আহিলে নে বোলো? সেইক- সেইকাৰণে ফোন মাৰিছিলোঁ, এ শুই আছোঁ কি কৰিবি আও? উম, ভাত-পানী খালি নাই?
খালোঁ - খালোঁ।
কিহে খালি?
ভাত, তোৰ মাছে খালোঁ।
অ', মাছ মানে জোকতা নে?
অ', জোৰ কটা।
অ' আমাক এই এতিয়াতো সেইটো অ' পানীটো নাই পথাৰত
পানী নাই মানে মই জু চাব যোৱা নাই। জীয়াই থোৱা আছিলে মাছ।
আচ্ছা।
সেইটো কথা।
পানী হ'লেহে মাছটো ওলায় মানে।
অ' সেইটোৱে
পানী নহ'লে মাছটো নোলায়।
উম। গৰমটো দিছে। এতিয়া সি- আ?
তই ঘৰতে আছ নেকি?
ঘৰতে আছোঁ অ'।
অ' - অ'।
বাকী ডিউটিত যোৱা নাই নি?
নাই - নাই।
অ'। আৰু
অ' গৰমটো ইমান পৰিছে।
সেইকাৰণে যায় নহ'লে।
উম, এইটো গৰমত ক'তনো ওলাই যাবি।
চে গৈছে। টো সেইটো ভাগি আছে গ- বতাহ মাৰি আছে আজি
বতাহটো মাৰিছে।
উম।
উম
কালিতে কালি পৰখিতো অকণো বতাহো নাই?
তাকে আহে কালি পৰহি একে আহে ৰ'দ- ৰ'দ- -ৰ'দ
উম, বেয়া অশান্তি লাগিলে দেই।
হেই বহুত অশান্তি লাগি গ'ল।
হম।
ভাত কিহে খালি?
ভাতটো মাছ আছিলে কালি পিছফালে খাল -খাল দুটা আছিলে সঞ্জীৱে, মই, বাবুৱে, ধৰিলো।
তাৰপৰা অলপমান জীয়াই থোৱা আছিলে।
অ' - অ'।
সেয়ে, ভাজি আছিলে খালোঁ।
অ'।
বাকী এতিয়া আহ কি কৈছ?
বোৱা থাকি
মাততো অহা নাই আকৌ ভালকে তোৰ মাততো ভালকে আহা নাই আক
হেল্ল', বৌহতে কি কৰি আছে বৌহতে?
চব বহি আছে ফেন লগাই বিচনি মাৰি- মাৰি কাৰেণ্টটো গ'লে আৰু ফেনটো তলত বহে। শুনিছ?
হেল্ল',
বহি আছে চব- চব বহি আছে বোলো।
অহ - অহ
উম
বাকীটো সেইটো হেৰি কি হলগে কামৰ জেগাটো?
মাতটো কি?
কামৰ জাগা কি হ'লগে?
অহ, মই তাতো মানে ঘৰ পৰা আহা যোৱা কৰিম বুলি ভাবিছো মই।
অহ
হেল্ল', শুনিছ নাই?
শুনি আছ?
এ কামলে মানে মই ঘৰ
অহ
তাৰ পিছত এনে এতিয়া ঘৰৰ পৰা আহা যোৱা কৰিবলৈ একো সুবিধা নাই যে সেইকাৰণে ঘৰত তাতে আছো আৰু কি কৰিবি
অহ, হেটো হয় এই থাকিলেও দিগদাৰ মাকলে আছে যে বাঘ তাগ খন ভাল আও। দাদা পইচা নাই সোমোৱা নেকি?
অহ - অহ - অহ জানো গম নেপাও নহয় ফোন কৰা নাই নহয়।
অহ পইচা সোমালে লৈ লবি এখন আৰু।
তাকে পইচাটো সোমালেহে লব পাৰিম নে পইচা নোসোমালেনো
সোমালেহে ল'ব পাৰিম এতিয়া উম জালৈ এখন লং কৈ আছে ঘৰ ঘৰলে অহা কথা মানুহ
অ ডাল অ ডালে এবাৰ ল'ব হেনো
তাকে খা খবই নাইচোন সি কলে মই যাম ঘৰলে তাৰপৰা খা খবই নাই
কি কয়
তাৰ কথা বোলে ধৰিব নোৱাৰি
কথা বিলাক সি হাজি হাজিয়ে কয় নিচিনা লাগে আৰু মোক
তেনেকোৱাই মোৰ মোৰ তেনেকোৱাই হয় মানে কি কি হয় এ মানে মেছেজ লিখিব নাজানে ন তাৰপা এই ম মেছেজটো দিবলৈ সি ডাইৰেক্ট কব নোৱাৰে যে
অহ
তাৰপৰা কিবা এটা কথা কব কথা পাতিবলে কব ফটকে এ এইটো দি দে চোন বুলি কব
অ অ সি তেনেকে হে কয়
মই টা টিস্ক গম পালো না
বাবু ঘৰলে আহিছে নেকি
ঘৰলে অহা নাই সি কৈছিলে আহিম বুলি
কেতিয়া আহিব জানো
নেজানো আও
একে আমাৰ দাদাই সি সিয়ে একেলগতে পাবহি চাগে বাবু বাবু আহিব জুলাই লাষ্টলে
অ অ
লগ পাবহি চাগে দুইটাই
পাব গে এনেটো ছুটিটো বিশ দিনৰ কাৰণে আহিব ছাগে
হ'ব পাৰে
উম
এ ঘৰত থাকিব আমুনি লাগি গৈছে বোলো কামলৈকে যাওঁ বুলি ভাবি বলো
সেইটোৱে
একো সুবিধাও নাই এতিয়া কামলে যাবলো
উম
কামত থকা হেতেন বিন্দাছ টেনচন নাছিলে
অ পইচা পাতিৰ কথা নাই এতিয়া মানে পইচা পাতি নাই যে কামত থাকিলে ভাল পইচাটো মাহে মাহে পাই থাকো যে তেতিয়া মানে কিবা এটা ভাল লাগি থাকে মনটো
এতিয়া পইচা পাতিও নাই মাথাটোও বেয়া হৈ আছে কিবা
উ
কি কৰো কি নকৰো
উম
বাকী এতিয়া সেই আমাৰ মাংস চাংস লাগিলে কনটেক কৰিবি আও
তাকেহে ভাবিছো কিমানকে দিছে
এ বহুত কম বয়লাৰ কেজিটো দুইশ লগাই দিলে
এনে বেলেগত কিমাননো
দুইশ চল্লিশ
অ বহুত কম দেখোন
অ তাৰপৰা তোৰ এইটো হাঁহৰ কেজি হ'ল পাঁচশ পঞ্চাশ টকাটো এনেই হ'ল ছশ চল্লি বিশ টকা
অ
তাপা তোৰ, মাছৰ কেজি দুইশ টকা। বেলেগত দুইশ ত্ৰিশ টকা। মানে, বহুত কম।
আচ্ছা।
লাগিলে ইয়াৰপা লৈ যাবি। টু পইণ্ট কণ্টেক্ট কৰিলেই হ'ল, ডাৰেক্ট ঘৰত দি থৈ যাবহি।
হোম ডিলিভাৰীও হ'য় ন'?
উম, তোৰ মানে, পাঁচ কিলোমিটাৰ ভিতৰলৈকে দিব।
অ কেতিয়া আছিল? অ ঘৰতে একে ফাৰ্মখন খুলি বহি যা আও ঘৰতে।
এইটোৱ যাবা হে, ফাৰ্মখন মই হেৰি কৰা কথা আছিলে। পানীয়ে হৈ গ'ল না।
অ, অ এতিয়া ত বাৰি ষা নোৱাৰিবিও বাও
পাই নেক্স আকৌ নেক্স যেতিয়া পানী শুকাব তেতিয়া পাৰিম আৰু
অ, এই ধান কটা চিজেন লৈকে পৰিবিগে আও।
অহ
এতিয়া নুৱায়িবিগে।
খুটা হোপা এনেই কাটিলোঁ।
অঁ, খুটা - চোতা চব কাটিছিলি নেকি?
খুটা কাটিছিলোঁ হ'য়। বাবাই কাটিছিলে আক'।
অ
এতিয়া হেৰি মাৰিলোঁ, খুটা নিদো। ডাইৰেক্ট, ডাইৰেক্ট মানে, যোনকেইটা মেইনখুটা ডাইৰেক্ট কেছ চিমেণ্ট আানি পেলাই ডাইৰেক্ট মাৰি দিম আৰু ঢালাই।
ডাইৰেক্ট পকা খুটা ম বনাবি নেকি?
উম, মানে ধৰি লওক, চাৰিটা পকা চাৰিটা দিলো পকা খুটা, দুটা অ - দিলো বাঁহ খুটা তেনেকে বনাব লাগিব।
অ অ ফাৰ্ম খুলিবি নে? নিজে খুলিবি ফাৰ্মখন।
কোম্পানীত।
কোম্পানী ন'?
এ নিজৰ খুলিলে ঢেৰ পইচাঁ লাগে না।
অ, অ
নিজে খুলিলে ঢেই পইচা লাগে।
মও, নিজে কইলা কেইটামান আনিহে পুহিম বুলি ভাৱিছোঁ।
কইলা পোঁহাতকে তই হাঁহ আন ক হাঁহ।
এ হাঁহ, কিমান খোৱাবি হাঁহক। কইলা পোঁহাই ভাল তাতকে।
এ তই, হাঁহকো তই ব--ব্ৰইলা দানাই খোৱাবি আকৌ জল্দি ডাঙৰ হব।
হাঁহটো আকৌ পানী নেপালে বেয়া হ'য় না।
উম--সেইটো হ'য়।
কইলা কেইটামানকে আনি সৰুকে পুহিম বুলি ভাৱি আছো।
মও ভাৱিছিলোঁ, মই কইলা দচ্‌টা আনো, হাঁহ বিশটা আনো। টোটেল কইলা-ব্ৰইলা তাইৰ লগতে পুহি হিম বুলি ভাবিছো?
অঁ তেনেকে হ'লেও বেয়া নহ'য়টো।
উম-খাবৰ দিছো। খব দিয়া নাই হাঁহক।
অ', লোকেল মুৰ্গীটো আছেই আমাৰ ঘৰত।
মানে এ ডেটা হাঁহ পোৱালিটোৰ বাবত ষাঠি টকাকে ল'ব হেনো।
ব এই কয়লা পোৱালি কেই টকাকে লয় নো?
কয়লা হ'ল পঞ্চাশ টকা। হম
ভোকুৱা কোনটো ক'ত পায় আকৌ কয়লা পোৱালি?
এ আমাৰ এফালৰ পৰা গৈ দাইক মেচক্সটা সিফাই যোনখন ফাৰ্মচী আছে ফাৰ্মাচীচ
অহ -অহ এই এইবাৰ ধনৰ লগত গৈছিলো সেই আনিবলে দানা আনিবলে
তাত তই খবৰ দিলে তাঁ ত ই খাবৰ দিলে তোক মানে দি দিব আনি দিব
অ অ
দচটা এনেতো তো তিনিটা যাবই। উম, দছটা আনিলে আৰু তিনটা যাবই সেইকাৰণে পোন্ধৰটা আনিব লাগিব তেতিয়া থাকিব দছটা।
উম তেনেকে সৰুকে ফাৰ্ম এখন খুলি পিনে এনে মানে তোৰ পঞ্চাশটা, ষাঠিটা মান ভৰাই পিনে থৈ দিয়া ভাল।